অ শুনিছ অ ক
কি কৰি আছো
এ উঠিছোৱে তই
উঠি চহায়দ দয়া
অ মই ধঢেক উধো তোৰ কেইটা আজিতো জল্দি উঠিছো মই
এ ময়ো দে গে ত মইতো চাৰে দহটা মানত উঠোৱে আজি তো দেখোন নাজানো কিয় মই আঠটা বজাত তপাৰ ভাঙি গ'ল শুইছো দেৰিকে
কিয় টেনচনতে নেকি
এই একো টেনশ্যন নাই নে মানে গৰমৰ কাৰণেও
গৰমৰ কাৰণে নেকি ইমান গম দিছ তেন ক'বালে যাম ভাবিলেও ওলাই যাব নোৱাৰি
অ পাই খোৱা বোৱা কৰিলে নে নাই
খোৱাই নাই এলাহ কোবতে মা নাই যে
ভাত বনাই থৈ যোৱা নাই
সেই ৰাতিপুৱাতে ভাত খাই নেকি তই ভাত খাও ৰাতিপুৱা ৰাতিপুৱা এই মই ৰাতি ভাত খাব নোৱাৰো তেনেকে মানে খাওঁ কেতিয়া জানো মাং কচংকৰ খাওঁ এনে নাখাওঁ
মাৰি লৈছো
বা এতিয়া মাৰি লৈছ তেতিয়া কেতিয়া খাবি
তাৰপিছত আকৌ তিনটাত খাম
তিনিটাত অ তহঁতে তিনিটাত খাও ন দেৰি হয় ন
উম এ স্কুলৰ পৰা আহে যে এই ভাইটি আহে যে স্কুলৰ পৰা ত দেৰি হয় সেইটো কাৰণে সি আগে ক'ব নাখাবি তহঁতে মোক এৰি পেলাই নাখাবি মোক গা ধুই আহা পিছত হে খাবি বোলে
অকলে খাব বেয়া লাগে ন
অ সেইতোৱে এ সি আঢ়ৈত পাওঁতে পাওঁতে তোৰ টু থাৰ্টি হৈয়ে যায়
দেৰিয়ে হৈ যায় ন
উম তাৰ পিছত তোৰ আকৌ এইবোৰ আহি পেলাই তাই আছে যে আকৌ চিঞৰ বাঘৰ কিবাাকি তাক গা ধো গা ধুওঁ বুলি কৈ থাকোতে দহ পোন্ধৰ মিনিট লাগিব এতিয়া গা ধোতে আকৌ তাক দহ মিনিট মান লাগিব
মানে তিনটা বাৰমান বাজে আৰু তিনটা বিশ
অ তেনেকুৱা ত আকৌ মোৰ কম্পিউটাৰ ক্লাছো তাকে ত মই দেৰিয়ে হৈছে গে তাকে বকো মই তোৰ কাৰণে দেৰি হৈছে
হেত তেৰি তাক বকি কি লাভ
তাৰ কাৰণে সিয়ে কয় ৰখি থাক ৰখি থাক বুলি আমি কওঁ নেকি আমি তোৰ কাৰণে ৰখি আছো বুলি আমিতো নকওঁ
সেইটো হয় বাৰু তাৰ কি কম্পিটাৰ ক্লাছ আছে
মোৰ হেকন পাৰলে কম্পিউটাৰ ক্লাছ কৰি কি কৰিব
সেইটোও হয় ন তই যেনেকে কৈছৈ তাৰো আছে নেকি একেবাৰে
উম কাম নাই আৰু দেই
নক বা তাৰো আছে বা মইতো যাওঁ যাওঁকে যাবলৈ পোৱা নাই কেতিয়া যাওঁ বা
তে আৰু
এ নহয় মানে এ ৰ'দডাল দেখিছান নাই আজিতো আৰু ধুনীয়া ৰ'দ দিছে দেখিছান নাই বাহিৰত এনে।
মই এনে কেতিয়াবা ফ্ৰককে পিন্ধি গুছ চি যাব।
ফগ্নি পিনিবি হাত চাত ক'লা পৰি যায়।
হাত ক' মানে তই কটা সক নেপিন্ধো চৰ্ট ফ্ৰক পিন্ধো।
হেৰি পিন্ধিবি মানে এনেকুৱা পিন্ধিবি গম দিনা মানে হাত চে ক'লা পৰি নাযাও যাতে।
হে কলাপুৰি যোৱাটো বাদেই দে মোৰ গোটেই গায়ে জ্বলি গ'ল আমি আগতে য'ত আছো। ছিলোঁ মানে তোৰ এই চাৰি পাঁচ বছৰ আগত আৰু য'ত আছিলোঁ। তাত মানে আ তেতিয়া আছিলো আৰু হা তাত ইমান গৰম হয় ডাইৰেক্ট মানে ধূপটো তাতে পৰে আৰু না এটা চাইড মোৰ হাতৰ ভৰিৰ এটা চাইৰ পৰা জ্বলি গ'ল মানে ভৰিটোোতো তোৰ মোৰ জনা নাছিলে হাতটোয়ে জ্বলিছিল অকল। তাৰ পিছত মই খেলিছো ছিলো যে ধ খেলাৰ পুৰা প্ৰেক্টিচ আৰু দিন ৰাত প্ৰেক্টিচ কৰি, কৰি গৰমত তাহঁতৰ মই গোটেই ভৰি গ'লো। ক'লা এতিয়া
অহ। ঠিকে আছে তেন্তে সেছে লগা কে মা চছাত আহিছে নেকি এতিয়া হেৰি ল'। ভাবি এই উম, স্কিনৰ যে প্ৰব্লেম চব্লেম দিলে যে আইচ লগালে ভাল ন'?
জানো আকৌ চব বস্তু আকৌ বিশ্বাস কৰিব নোৱাৰি কি মেজিক শ্বপ নে কিবা এটা ওলাইছিলে সেইটোও কৰাঁ একোৱে নহ'ল দেখোন।
অ', এই যে মোবাইলত যে দেখুৱাই থাকে যে অকন যে ৰঙা ৰঙা হেৰি নিচিনা যে সেইটো সেইটো ভাল জানো লগালে চবি যে ইমান কৈ থাকে একে।
নাজানো মোৰ ঘৰতে পৰি আছে।
তই লগাইছ'?
ৰমেশ
কামত দিছেনে?
নাই দিয়া।
নিদিয়ে এটা কামত।
কিয় কান্দিব ন'।
চাবোনৰ নিচিনা যে।
অ', মানে এটা চাইড তোৰ কিবা দেখা নাই এটা চাইডো আমাৰ ডাৰ্কনেচ যোৱা আৰু এটা চাইডে আমাৰ স্কিন টো মানে কোমল কৰে, এ নহয় একো নহয়।
এনেই কিয় মানে এ এনে এনেই কিয় মানে মানুহবিলাক বুৰ্বক বনাই।
মানে চাবোনতটো বাৰু তেনেকুৱা দে এটা চাইডে তোৰ মানে ডাঠ হা আৰু এটা চাইডে একদম বহুত মানে কোমল হা কিন্তু কামতটো তেনেকে একো নিদিয়ে বাৰু দেই।
মোক কিনিম বুলি ভাবিছিলো হা। বোলে কাম দিয়ে নে নাই। বো এনেই কিন পেল বো আকৌ পইচাটো এনেই গ'ল।
মই ভাবিলো মই এক্সপৰিমেন্ট এটাকে কৰোঁ আৰু নহ'লে মাহ তে পইচা দিবা যাহ কি হয়।
অ', এনেই দেখুৱাই নয় যে কিছুমান যে এক্ট্ৰেছ বিলাকে দেখুৱাই যে একে মুখখন তি দুদিনৰ পিছত ধুনতে যোকে বাহ একে বগা হৈ আহে যে।
অ', এই সঁচাকেও দিব সঁচাকে হ'লে কিমান প মানে পাব না কাষ্টমাৰ কিমান পাব।
অ', সেইটোৱেতো ভাবো দেই! তেনেকুৱা হ'লেটো কিমান মানুহ, আনকি ক'লা মানুহো বগা হৈ যাব তেনেকুৱা হ'লে। ক ক'লা মানুহ নাথাকিবই দেখোন ভাৰতত। চব দেখোন একে বগা, একে বগা চব বোলে একে গাখীৰৰ নিচিনা বগা বোলে।
উম, বাহিৰৰ নিচিনা।
অ' তো ধেই মই আনিম বুলি ভাবিছিলোঁ নানো দেই এতিয়াই আৰু মামা আৰ্থটো কেনেকুৱা?
মামা আৰ্থটো ভাল আছে যে মানে কিছুমানে কয় মোৰ লগৰ কেইজন মানে কয় কি মামা আর্থটো ইউজ নকৰিবি। কিবা-কিবি তাত মানে কেমিকেলচ মিলোৱা থাকে কিবা-কিবি। কিন্তু মইতো মানে মইতো মামা অৰ্থটো তেনেকে ইউজ কৰা নাই দে আজিলৈকে এটা নে দুটা বস্তু ইউজ কৰিছোঁ। ময়দাতো মানে এটা ইউজ কৰি আছোঁ আৰু।
অ'।
কি কয় বিটৰৰুটৰ হা! তাৰপিছত সেইটো ভাল মইশ্চাৰাইজাৰটো। সেইটো মানে হ'লটোৰ হা! সৰু মইশ্চাৰ তিনিশ কিমান টকা আৰু।
দাম আছে! সৰুটোতে ইমান দাম।
অ', সৰুটো তে ইমান দাম অলপ-অলপকে ইউজ কৰোঁ, কিন্তু সেইটো ইউজ কৰাৰ পিছত মানে! গালটোতো মানে নিজে-নিজে পিংক হৈ-হৈ যায় আৰু দেই।
কি ক'? মোক দিবিচোন লিংকটো।
দিম দে! মোৰতো এনেও গৰম-চৰমত থাকিলেতো হৈ যায়েই। এতিয়াতো এনেকে থাকিলে নেথাকিলেও মানে হৈয়ে যায়।
কি ক'! দিবিচোন কিমান ল'ব?
জানো, তিনিশ কিমান টক কা আছিল পাহৰিলো মই চাব লাগিব।
মোক চুট কৰিব জানো?
চুট কৰে
অ', তোৰ আৰু মোৰ স্কিনটোতো একেই অইলী, অইলী। অ', তেনে খানিব পাৰ আৰু কিছুমান যে, ফিলিক্স নে কি নাজানো এইডাল যে, চিৰা-চিৰামৰ নিচিনা যে, থপুক পুক দিব লাগ
অ', ভিটামিন চি ছিৰাম
সেইবিলাক নাজানো মোবাইলত আহি থাকে লোৱা নাই মই।
অ', মই ভাবিছো ভিটামিন চি স্বিৰাপ কিন্তু বহুত দাম থাকে।
এই ভাল হয়নে নহয় বা,
জীতি বস্তু লগাই দিব নোৱাৰা নহয়।
ভালৰ ঠাইত বোলে আকৌ বেয়াহে হ'ল গৈ বোলে লা ষ্টত বোলে ইপিনে ইপিনেও নহব সিপিনেও নহব বোলে।
অ' সেইটো কাৰণেইটো।
লগাব দিগদাৰ হয় মই ভাবিছিলো হা এইটো যে কিছু ঢেৰ কালাৰ ওলাইছে ন' পিংক কালাৰ, পাৰ্পল কালাৰ কিবা কিবি ঢেৰ কালাৰ ওলাইছে, মই বোলো দিও নেকি বোলো সেইটো লগাই।
বোলো মোক এতিয়া চুট কৰিব নাই নকৰে।
উম, আকৌ আজিকালি নতুন এ টাও ওলাইছে নহয়। কিবা মচ এৰাইজাৰ প্লাছ চান ছানস্ক্ৰিনটো ৰেনিৰ।
এইবিলাক ঢেৰ কিবা কিবি ওলাইছে ন'?
কৰিব নোৱাৰো, তেনেকে বস্তু লৈ পেলাই আকৌ অৰ্ডাৰ কৰিলেই নহ'ব নহয়।
আচলতে কিন্তু ঘৰৰ নোচকাও কিছুমানো ভাল মানে জানিব লাগে কোনটো কি আৰু।
অ'।
ঘৰৰ নুস্কাৰ, তই গোলাপ জল চল লগাওঁ ন' এনে মুখত?
মই লগাও দেই গৰম দিনত মই গোলাপ জলকে লগাও, ক্ৰীম চিম লগাব নোৱাৰো যে।
গোলাপ জল, এই যে মুখখন চাফা কৰি দিয়ে যে।
অ' সেইটোৱে।
মই তোৰ, গোলাপ জল লগাও দেই তাৰপিছত বেবী ক্ৰীম অকণ লগাও বাৰু কিন্তু বহুত ঘামি যাওঁগৈ।
মই তোৰ বেবী ক্ৰীমতো লগাবয় নোৱাৰো মানে কি হয় মোৰ বেবী ক্ৰীম লগাই, বেবী ক্ৰীম কি হয় তোৰ এটাই মানে বয়সৰ পিছত তোৰ মানে স্কিনৰ লগত শ্বুট নকৰা হ'ল বেবী ক্ৰীম লগোৱাৰ পিছতে, মোৰ একদম পিম্পল চিম্পল সেয়া হৈ গৈছিলে। তাৰ বাপ্পাক যে বেবিটোৰ নিচিনা হৈছে যে অ' তাৰপিছত মই বেবিতুৰ কাৰনে এৰি দিব লগা হ'ল।
এনে কি ঘঁহ, এনে একো নঘঁহ?
এতিয়া কি জান' এনে এনে এম এফ নে কিবা এটা
এনেমিছো নামটো শুনিছো, নামটো শুনিছো কিন্তু ইউজ কৰা নাই দেই। আৰু আজিকালি ইমানেই প্ৰডাক্ট হ'ল, ইমানেই প্ৰডাক্ট হ'ল তেতিয়াতো লগাবি কিয়, বিশ্বাস কৰিবি কোনতোক তই ক?
সেইটোৱে কিন্তু এন এম এফ ইটো এইটো ভাল দেই মানে তোৰ বহুত আগৰে প্ৰডাক্ট হয়, মই সৰুতেও ইউজ কৰিছিলোঁ বডি ল'চনৰ নিচিনা আৰু।
উম, অ' বৰি ল যুনবিলাকৰ খালি ঠাণ্ডা দিনত ভাল ন'?
মই সিদিনা বডী লোচন মই সৰুতে যি ঘঁহিছো, ডাঙৰ হওঁতে দেখোন নঘঁহাই হ'লো। কিবা ভাল নালাগে, ঘঁহি পেলাই মোৰ একে ফাপৰে ধৰক গাটো কিন্তু কিবা ঘঁহি পেলাই দেখোন ভালেই নালাগে মোৰ।
মই ব গৰম দিন গৰম দি খালি ইমান টেনচন ন্যন নাই কিন্তু ঠাণ্ডা ঠডা বহুত টেনচন গা চা ফাাটি যায় ন আৰু
মোৰ তেনেকে নাভা তে মোৰ গৰম দিনতে তেনেকা গৰম দিনতটো একদম পিম্পলেদি ভৰ্তি হৈ যাব।
মোৰ আগতে হৈছিলে, মোৰ এতিয়া ইমান নহয় এই কাম এটা, কৰিবি না গাখীৰ- চাখীৰ লগাই থাকিবি না মুখত।
অ', সেইদিনাখন লগাইছিলে, সেইদিনাখন কি কৰিছিলো তোৰ হালধি- গাখীৰৰ খৰটো তাৰপিছত তোৰ নেমু -নেমুও ভাল নাই এন্টিচেপটিক হয় না ',।
শ্বুট কৰে জানো মানে কেনেকে দিছিলি, কেনেকে লগাইছিল?
হালধি, তাৰপিছত গাখীৰৰ সৰটো, যোনটো সৰ টো এৰা সেইটো নহয় আৰু তাৰপিছত উম ', হ'ব দে আকৌ কৰিছো ৰ
খাতিৰে।